হেল্ল', অ' শুনিছো।
শুনি পাইছিলা?
অ', অ', শুনা পাইছোঁ।
অ', কি কৰি আছে আপুনি?
আছোঁ মই এতিয়া এনেই ৰাস্তাৰ ফালে ওলাই আহি কিনে অলপ বহি আছো ৰ! গাছৰ তলত।
অঁ।
উম'।
খবৰ বিলাক কেনেকা?
খবৰ এতিয়া বৰ্তমান আছো মাজতে ভালো নহয় বেয়াও নহয় মাজতে বহি আছো আৰু।
অ'।
উম।
তাৰপিছত আ, ধান পেগ পেগৰুৱা শেষ গ'ল নেকি?
উম, পেক ৰোৱা শেষ হ'লে দে, এতিয়া আহ, আমাৰ ৰাইজতো ৰুই সমাজত সমাজত সমাজত ৰুলে মানে ৰবিবাৰে ৰুব। আ, ৰবিবাৰে ৰুব, ৰুলে ৰবিবাৰে শেষ হব। এদিনতে শেষ হয়, বেছি টাইম নালাগে।
যিহেতু যিহেতু গাঁৱত বহুত মানুহ আছে যিহেতু তাৰ কাৰণে অলপ সোনকালে শেষ হ'ব আৰু।
অ অঁ আপোনাৰ লগৰ সমাজৰৰ মাটিতটো গোটাই গাঁৱে ৰুই নেকি?
অঁ অঁ ৰাইজ ৰুই, আঁহ এক এঘৰত দুইজনকে ওলাই
অঁ।
উম।
আপোনাৰ লগৰ গাঁৱত কেইমান মান আছে এনে?
এনে মাটি না?
মাটিও আৰু আপোনাৰ গাঁৱৰ আহ মানুহ বিলাকে
অ' গাঁৱত মানুহ মানুহতো বহুত আছে। আহ, সৰু সৰু চলি তলি ধৰিলেতো চাৰে পাঁচশ ছয়শ ইমান মান আছে আৰু ধৰিল এতিয়া উ, মাটি মাটিতটো ক'লে মান মাটিও আছে ইমান নাই নহয় মাটি বাৰ বিঘা আছে ৰাইজৰ নামত।
অহ।
উম।
একদিনতে পেগ দুইদিন তিনিদিন লয়।
এদিনতে এদিনতে।
অঁ এইদিনতে গোতাই
অ অ
অঁ
মানুহ বহুত না যিহেতু
অহ অহ
উম।
তাৰপিছত আপুনি এনেই কিবা কৰে নেকি?
মই এতিয়া বৰ্তমান একো কৰা নাই। আহ বাৰু এতিয়া একো উম চাকৰি তাকৰিতটো মোৰ নাই বৰ্তমান এতিয়া এপ্লাই কৰি আছো যিহেতু এতিয়া বৰ্তমান বেকাৰে বুলি ভাবিলব হ'ব পাৰি আৰু
অ আপুনি কিবা এনে অনলাইন চনলাইন কৰিছেনে।
অনলাইন না?
অ' অ'।
অনলাইন- অনলাইন বাৰু মই কৰিছো কৰাতো। আছাম পুলিচ, তাৰপিছত। ফৰেষ্ট গাৰ্ড সেনেকুৱা কৰিছো আৰু এপ্লাই।
অঁ।
আপুনি কৰিছা নেকি?
মইও কৰিছো এনে আছাম পুলিচ, ফৰেষ্ট এইবিলাকোছ কৰিছে আৰু ময়ো।
আচ্ছা।
তাৰপিছত আপুনি কিবা এনে বিজনেচ কৰে নেকি? উ।
বা বাৰু বিজনেচটো মোৰ অলপ চলপ আছে। অ' ঘৰতে সৰু সুৰা লোকেল চৰাইৰ বিজনেচ আছে মোৰ।
অ' এই লোকেল চৰাই পোহাত, আহ কি কি লাগে আৰু কিমান খচ যায়। আৰু কেনেকৈ পোহে এইবিলাক অলপ ক'ব পাৰিবি নকি আপুনি?
পাৰিম- পাৰিম আহ। এতিয়া মানে বিজনেছটো। মই পইচাটো যায়ে দেখোন, পইচা যদি ইনভেষ্ট কৰিব পাৰে।। সেইবিলাকে প্ৰফিটটো হ'ব আহ মই লোকেল মুৰ্গী আনিছিলো উম। আহ কিমান আনিছিলো চৈধ্যশটা আনিছিলো। উম সৰুতে আনিছো সৰুতে আনি কেনে এ' এটা পিছত পঞ্চল্লিশ টকাকে পৰিছে। অ', আমাৰ অলপ দূৰ হয় জোগাতো তাৰে পৰাই আনিছো। তাৰপিছত পচল্লিশ টকাকে ললে তাতে আদাৰৰ কিবা প্লেটো লাগে নযটো অ' আধাৰ দিয়া টাইমত প্লেট লাগে না সটো প্লেট পানী চানী থকা দানাৰ। আৰু দানাৰ, দানাও থাকে। দানা এক বেগ দিছে মোক, ফ্ৰীতে দিছে এক বেগ। তাৰপিছত আৰু ফাৰ্ম বনাব লগা হ'ল। পইচাটো মই বহুত ইনভেষ্ট কৰিছোঁ। বৰ্তমান মানে ভাবিছো যাতে ইনভেষ্ট ইনভেষ্ট কৰা হিচাপে মোৰ বিজনেচটো ভাল হওঁক, সফল হওঁক মোৰ বিজনেচটো। এনেকুৱা কাৰণে মই মানে উম। ইনভেষ্ট কৰিবও ভয় কৰা নাই ইয়াত ত' মোৰো অলপ হ'লেও মোৰ নিজৰ ওপৰত ভৰসা আছে। যিহেতু মোৰ বিজনেচটো ভালকে চলি যাব পিছক গিলি। এ' বেলেগ বিজনেছো কৰিব পাৰিম। এইটো টাইপৰ কাৰণে মই মানে বহুত টকা ইনভেষ্ট কৰিছো আৰু।
অ', তাৰ পিছত আৰু আপুনি অ', বেলেগ কিবা বিজনেচ কৰিব মন যায় নেকি?
অ', মোৰতো বিজনেচ কৰিব মন যায় আহ এতিয়া ধৰি লও মই গাহৰি ফাৰ্ম আৰু ছাগলীৰ এনেকুৱা ই বিজনেচ কৰিব মন যায় কাৰণ বিজনেচ কৰিব মন গ'লেও কি হ'ব, জোগাতটো লাগিব না। জাগাতো অলপ সৰু আছে আমাৰ। তাৰ কাৰণে অলপ দিগদাৰ হৈছে আৰু।
অহ। আৰু আপুনি গাহৰিৰ বিষয়ে অলপ ক'বা পাৰিবি নাকি?
কি কি?
আপুনি গাহৰি ফ্ৰাম দি কৈছিল আহ এইটো অলপ ক'বা পাৰিবি না?
অহ ক'ব পাৰিম মানে উম
কেনেকে পোহে? আৰু কি কি দানা দিয়ে এইবিলাক
উম আহ ধৰি লও এতিয়া আহ ফাৰ্চটতেতো অ ধৰি লও নিজা নিজাকে ফাৰ্ম বনাবি যিহেতু কিনিবইটো লাগিব।
আৰু উম গাহৰি পোৱালি কিনিব লাগিব
হা। গহৰি-গহৰি
অ এইটো দুই হাজাৰ বা পঁচিশশ টকা ল'ব এটাত। অ এনেকুৱাই দুটা তিনটা মান ফাৰ্ষ টাইত ম অ এতিয়া উম মতা-মাইকী এনেকুৱা চাই কেনে আনিব লাগিব আৰু।
অ।
অনাৰ পিছতহে মানে এইটো, অনাৰ পিছত ফাৰ্মত যিহেতু দানাতো ইয়াতে মলে আৰু চিৰাভুচি পালিচ এনেকুৱা দিব লগা হয়। বাকী একো নাই এনে ভিটামিন-চিটামিন কুৱাই থাকিব লগা হয়। আৰু নিজা নিজাকে যদি কচু বা অমিতা দোকানৰ আলু-চালু এনেকুৱাও খুৱাব পাৰে পচা আলু উহাই। বা পানীত কিবা কৰি কেনে এইবিলাকও খুৱাব পাৰে বইল কৰি। আৰু এইটো ডাঙৰ হোৱাৰ পিছতহে যিটো ক্ৰচ ক্ৰচ কৰিব পাৰে। ক্ৰচ কৰাৰ পিছতহে পোৱালি দি কেনে মানে এইটো বেছিকেও কৰি ল'ব পৰা যায় আৰু গাহৰি ফাৰ্মটো এইটোয়ে
অ এতিয়া আহ পোৱালি যে কথা কৈছে এইটো পোৱালিত আহ বাজৰত বিচিলে অ কিমান মান পায় গাহৰি এটাত?
অ এতিয়াটো মানে উম, উম, গাহৰি পোৱালিটোতো এতিয়া উম পঁচিছশ আৰু হাইষ্ট তিন হাজাৰ বা দুই হাজাৰ এনেকুৱা লয় আৰু।
অ।
ইমান মান, ইমান মানেই হ'ব দামটো বজাৰত। আৰু কিন্তু কিছুমান চিজিনত অল অলপমান কম হয় কাৰণ বতৰৰ লগতো সেই আছে আৰু কিছুমান ডাঙৰ, ডাঙৰকে বিচাৰাটো অলপ ডাঙৰটো দামটোও বেছি হয়।
অ', তাৰ পিছৰত- তুমি অ' ললে অ' কিবা, অ' খেলি ভাল লাগে নেকি?
অ', খেলা-ধূলা কৰিতো মই ভালেই পাওঁ। যিহেতু- অ' আগৰ পাৱেই সৰু পাই খেলি আইছো। এতিয়াও খেলিয়ে ভাল পাওঁ, ফুটবল যিকোনো খেলা খেলিয়ে ভাল পাওঁ মই মানে।
অ' আপুনি যে ফুটবল খেলি ভাল পায়, এই খেলাত এ- কি কি লাগে আৰু কেনেকে খেলে? সেইবিলাক অলপ ক'ব পাৰবি না কি?
অ' ফাষ্ট টাইম নিজৰ প্ৰেক্টিচ লাগিব, আৰু এযোৰ বুট লাগিব, মোজা লাগিব, ছেফ গাৰ্ড লাগিব আৰু নিজৰ অ' মানে পাৰফৰ্মেঞ্চ দেখাব- পাৰিব লাগিব ধৰি ল' তুমি যদি বেলেগত চিলেক্ট চন হব খুজিছা বা ধৰি লোৱা ট্ৰায়েল দিব খুজিছা ভাল প্ৰেক্টিচ লাগিব আৰু ভাল প্ৰেক্টিচৰ ভিতৰত নিজে, অ' ধৰিলও অ আমাৰ ইয়াতেতো কচিং আছে কচিং ক্লাছ ল'ব লাগে, কচিং ক্লাছ ললে মানে ক্লাবৰ হয় খেলা খেলিলে মানে চিলেকচন কৰা যায়। বহুত চলিৰ চিলেকচন কৰা হয়। উম, নিজৰ পাৰফৰ্মেঞ্চ টো দেখাব লাগিব চিলেকচন হোৱাৰ টাইমো খেলাত, সেইটোৱে আৱ।
আৰু অ' আপুনি ক'ত ক'ত অ' খেলবা পাইছি আৰু অ'- এনেকুৱা হায়াৰ যায়না নাই আৰু এনেই অ- ক'ত জাগাত উইনাৰ পাবা পাৰিছো এইবিলাক অলপ ক'ব পাৰি নেকি?
আচ্ছা আচ্ছা। মইতো উইনাৰ বহুত জাগাতে পাইছো মানে জাগাতোটো মনত নাথাক কে বাৰু অ বহুত দূৰতো আছে কাষতো আছে। অন্য আৰু ইমান মনত নাই মোৰ, আহঁ ধৰি ল' উইনাৰৰ জাগা অ নলবাৰী চাইডৰ ইফালে আছে, বহুত উইনাৰ হ'ব পাৰিছো তাতে। আৰু অ, অঁহ আৰু ইফালে অ খকৰাপাৰ চাইডে আছে। তাতে উইনাৰ হব পাৰিছু। আৰু মই মানে এ এইচ, এইচ চি, এ ক্লাবত হে খেলা খেলো আৰু, আৰু- হায়াৰটো ক'লে- হায়াৰো খেলিব লৈ গৈছে মোক। উম' হায়াৰ বহুতবাৰ পাইছো হায়াৰ খেলিব। উম' ক্লাবৰ হৈও খেলিব পাইছো এনেকুৱা হায়াৰ নিয়া আৰু বহুত- বহুত-বহুত তিমে লৈ যাব পাইছে মোক। মোক অকমান ভাল দেখা পায় কিণে বহুতে হাইয়াৰ মাতিছে। হেইটোৱে।
অঁ ধন্যবাদ যাচিছো এইবিলাক কথা শুনিবলে।
উম